অ', হেল্ল'।
অ', অ', বাকী?
শুনা পাইছা নে, মৰ শব্দটো?
অ', পাইছো। অ, পাইছো পাইছো পাইছো। মোৰতো পাইছা?
অ', অ'। অ, পাইছো তোমাৰতো। ঠিকে আছো, তুমি কোৱা?
মোৰো ভালে আৰু, বাকী? ঘৰৰ পিনেতো চব ভাল চাগে?
অহ ভালেই আছে। অহ ঠিকে, তোমাৰ?
মোৰো ভালে আৰু, কিবা কৰি আছা নেকি?
নাই, নাই। মই ঘৰতে আছো, তুমি কোৱা?
অ', নাই অ'। ম-মইও এনে আছিলো ভাবিলো, ফোনে কৰি দিও এনে থকাতকে আৰু।
অ', অ', । চাহ খালানা? চাহ খালানা নাই, তুমি?
অহ খালো, খালো। তুমি, খালা?
অ', ।
বনাইছে চাগে?
নাই এতিয়া নবনাও, অলপ দেৰিকে বনাম। তোমাৰ?
মোৰ মায়ে বনোৱা ষ্টাৰ্ট দিছে আৰু, আমি জলদি খাওঁ যে অলপ।
অ', অ'।
উম, ইমান বৰষুণ দি আছে এইকেইদিন নহ, ঠাণ্ডা পৰি গৈছে বতৰ।
সেইটোৱে, মানে বৰষুণ মানে।
এইটো আগতে ভঠাৎ ৰ'দ দি আছিলে। আকৌ এই ঠিক একমাহৰ পৰা পোন্ধৰ বিশ দিনৰ পৰা, ইমান। ইমান, বৰষুন।
অ'। উম, তাকেই। মানে, বতৰটো ইমান সঘনাই চেঞ্জ হৈ থাকে নহ গম প গমকে নাপায় মানে।
সেইটোয়ে, মানে হঠাৎ ৰ'দ। এতিয়া বৰষুণ তেই পুৰা দেখা পাই নাৰ বাৰিষাৰ দৰে ব ব্যৱস্থা হৈ গৈছে।
তোমালোকৰ তাতে ত' পানী নহয় চাগে, বৰষুণ দিলে?
নাই, আমাৰ ইয়াত সীমান পানী নহয়।
অ', আমাৰ ইয়াতেও নহয়। কিন্তু, মই লাইক। নিউজবোৰ চাই আছো নহ, বানপানী হৈ গৈছে মানে গাঁওবোৰত। মানুহৰ বহুত কষ্ট হৈছে।
মানে এইটো বাৰিষা কালত গমেই পালা। ত' এইটো কৰা বৰষুণ দিৱস হ'বই এইটো। আৰু এতিয়া, এইবোৰ শুনা পাইছিলো ক'ত বাত বোলে অ-অৰুণাচলত বোলে। কি কৈ এইটো মেঘ বোলে ফাটি গৈছে? ত' পৰা বহুত বজাই পানী পৰিল। ত' সেইটো কাৰণে মানে, গাঁৱে বোৰে। পৰা পানী আহিছে।
ভাল বিষয়ে আমি কথা পাতিব পৰাকে, তুমি কথা পাতিব বিচাৰা নেকি?
অ', পাৰি ঠিকে কৈছা তুমি এইবোৰ।
তাকে বানপানীবোৰ? মানে, আমি আমাৰ ইমান কষ্ট হোৱা নাই। কিন্তু, লাইক। গাঁওবোৰত বহুত কষ্ট হৈ আছে। পুৰা বানপানী, খেতি পথাৰ বেয়া হৈ যায় আছে।
ঠিকেই কৈছা মানে? বানপানী এটা মানে অসমৰ এটা বৃহৎ ডাঙৰ সমস্যা, এইটো দেখা পাইছে প্ৰত্যেক
মানে এইটো এটা লাহে লাহে দেখা পাইছি এতিয়া আমাৰ ইয়াতেই গুৱাহাটীতে এটা সৰু ছাই এজাক বৰষুণ বৰষুণ দিলে পোৰা কৃত্ৰিম বানপানী হৈ যায়।
উম তাকেই আৰু বানপানীতো বানপানী মানুহে গাড়ীবোৰ চলাবও নোৱাৰে ৰাস্তাত পুৰা জাম লাগি যায় বানপানীৰ কাৰণে বহুত অসুবিধাৰ সমস্যা হৈছে, তুমি কি কোৱা?
জানো আমাৰ ঠিকে গ'ল আমাৰ এই তুমি দেখাই পোৱা আমাৰ ইয়াতে হঠাৎ এটা বৰষুণ দিলে পোৰা আমাৰ চহৰ খনত একদম পুৰা বানপানী হৈ যায়।
উম
পোৰা ঘৰৰ পৰা ওলাব নোৱাৰাৰ অৱস্থা হৈ যায়।
আৰু মইতো এইকেইদিন নিউজত চাই আছো যে, অ', কোৱাচোন কোৱা তুমি কোৱা তুমি কোৱা অ',
মানে মনত আছে নে এই এসপ্তাহ আগত উ এসপ্তাহ আগৰ পৰা যে ইমান বৰষুণ দিবলৈ গুৱাহাটীটো কিমান বানপানী হৈ গৈছে একদম চাৰিওফালে মোৰ পানী পানী মানে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ গৈছিল।
উম সেইটো হয় লাইক মই কিছুমানতো দেখা পাইছো যে ঘৰৰ ভিতৰত পাৰে পানী হৈ‌ যায় আৰু গুৱাহাটীতোটো বেলেগ কথা গুৱাহাটীত সমস্যাৰ সন্মুখীন হৈছে কিন্তু গাঁৱত মই দেখিছো যে পানীয়ে মানে বানপানীয়ে ঘৰবোৰ উটাই লৈ গৈছে মানে মানে খেতি পথাৰত খেতি চেতি কৰিব পৰা নাই এতিয়া বহুত সমস্যাৰ সন্মুখীন হৈছে কিছুমান মানুহৰ গাঁৱৰ তুমি কি কোৱা
ঠিকে কৈছো মানে বিশেষকৈ যেনে নদীত নদী বা নদী কাষৰীয়া এলেকা সমূহত দেখা পাইছা তুমি এ হঠাৎ বৰষুণ মানে পানী বাঢ়ি গ'লে অথ এলেকাটো গোটেই ডুবি যায়। ত এনেকে ঘৰ চহৰ খেতি -বাতি বহুতো নষ্ট হয় মানুহৰ পৰা জীৱন-যাপন এক ধ্বংস হৈ যায় কি কৰিবা আৰু উপায় নাই মানে এতিয়া বানপানীটো হোৱাতো ৰ হ'বই আৰু বেয়া লাগে এইবোৰ চাই কেনে
উম সেইটো হয় মইতো মাইক আজি নিউজ পালো নেকি আজি নিউজত দেখা পালো যে
কোনোবা নিকো নেকি ডেমে নেকি পানী এৰি দিলে অৰুণাচল চৰুণাচল ডুবি ডুবি গৈছে বোলে আমাৰ অসমৰ লখিমপুৰ বোৰ এ আহে হৈছে বানপানী হৈ গৈছে মানে দেখিছো যে ঘৰ বোৰ গোটেই ভাঙি গৈছে মানে ঘৰ পাহাৰৰ মাটি ভাঙি ৰাস্তাবোৰ ভাঙি গৈছে মানে বহুত ক্ষতি সাধন হৈছে সেইকেইদিন
গম পাইছো এতিয়া বাৰিষাৰ কাৰণে এতিয়া হঠাৎ ইহঁতৰ ফালৰ পৰা পানী এৰি দিল ন‌ তহ এতিয়া আমাৰ ইফালে গোটেই যিমান গাওঁ আছে আমাৰ অ', অসমৰ গাঁওসমূহত বহুতো মানে এফেক্ট কৰিব এইটো কাম তাৰ পৰা পানী পানী একদম পুৰা বানপানী হৈ যাব এতিয়া। আৰু কেইদিন পৰা দেখা পাছে ধুঁমা ধাৰাৰ পৰা বৰষুণ দিয়ে আছে সদায় সদায় এনেকুৱা বৰষুণ দিলেতো সমস্যাও হৈ যায় এইদম
উম বাৰু আমাৰতো ইমান সমস্যা হয় নেকি কিন্তু নিউজবোৰত মানে গাঁও বা কিছুমান মানুহৰ দেখি দেখিলে মানে বেয়া লাগি যায় যে ঘৰবোৰ কেনেকে ডুবি গৈছে যে এতিয়া থাকিবলৈও ঘৰো নাই মানে এনেকুৱা হৈ গৈছে মানে ত্ৰিপাল কে ঘৰ বান্ধি ৰাস্তা তাতে এনেকে মানে অকণ মাটি চতি এনেকে শুই আছে মানে বহুত বেয়া লাগে এনেকে।
অ' অ' কি কথা থাকে কথাটো এতিয়া কি কৰিবা, বাকী বৰষুণতে এনেকা হৈ আছে। তুমি ভাবা নে এনেকে যে বৰষুণ যে হৈ আছে বানপী যে যে খেতি বাতি যে নষ্ট হয় আছে মানুহ কিমান কষ্ট হব হয় ন? মানুহ এটা কিছুমানে ঘৰ এৰি যাব লগা হৈছে কিছুমানে নিজৰ খেতি চেতি একদম নষ্ট হৈ গ'ল মানুহ কিমান মানে দুখ কষ্ট চলি আছে এইকেইদিন চাবানে তোৰ এইবোৰ কথা
উম উম মই মানে আজি নিউজটো চাই বেয়া লাগি গৈছে যে। লাইক দেখাইছে যে শিশুসকলৰ মানে কিতাপ পত্ৰ উৰি গৈছে তাহাঁতে মানে কিবা কিব কিতাপবোৰ গচ চেচা কৰিছে মানুহবোৰে মানে গৰু ছাগলী গাঁৱৰ এইবোৰ কিবাকে বচাই আছে পানীৰ পৰা মানে বহুত ক্ষতি হতেনছেি গাঁৱত, মানে কি বুলি কওঁ মানে এইকেইদিন মানে ঘৰ নোহোৱাতে হৈ গৈছে গাঁৱৰ মানুহসকলৰ বাবে। মানে য'তে ত'তে থাকি আছে মানে কিবাকে মানে জীৱন যাপনতটো কৰিব লগা হৈ আছে এইকেইদিন, তুমি কি কোৱা?
আ কথাটো তুমি ঠিকেই হলা বন্ধু এতিয়া সমস্য়াাতটো সকলোতে সমস্যয়া আছে এইটোত তুমিও জানা, এনেুৱা আৰু এইটোয়ে আৰু বানপানী হলেতো এতিয়া বাকী বানপানীত তুমি হলে ভাই এটাটা জানানে তুমি আমাৰ অসম যে আছে, আমাৰ অসম যে আছে এই যে বানপানী ঘৰৰত এটা মানে যে ক্ষতিাধৰ ক্ষতি যে হৈ আছে। কিন্তু এটা হয় বানপানী চলৰ এটা ভাল বস্তুও হয় তুমি জানানে?
কি বস্তু বা?
এই যে বানপানী যে এনেকুৱা পলুসুৱা মাটি যে এক শহৰাই লৈ আনে যে। নিজৰ পানীৰ পৰা লৈ আনি যে দেখা পোৱা নাই অসমত যিমান খেতি বাতি যে ভাল যে কিয় হয় অসমতো ইমান খেতি বাতি ভাল যোয় হয় কাৰণটো এই যে বানপানী এনেকে পোৰা। খেতিৰ মাতে প এ অকদম সাৰুৱা তোলে সেইটো কাৰানে কিন্তু এইটো ভ এটা ভালো আছে এইটো মই কওঁ বানপানীৰ। মানে এনেকে যে কৰি তাতে বহুতো পল
অ পলুসুৱা মাটি যায় স পলুসুৱা মাটিৰ কাৰণটো অসমতে খেতি বাতি ইমান যে ভাল হয় যে প্ৰচুৰ পৰিমামানে কৰিব পাৰে। গাঁৱৰ কৃষকসকলে।
মইতো গম পোৱা নাছিলো আগতে এ আজিহে গম পালো এইটো।
উ আচ্ছা। সেইটোও ভাল কিন্তু বেছি পায় সেইটো বান পা উ কোৱাচোন কোৱা।
অ তাকে সেই বোলো মানে ঘৰৰ ওচৰ চুবুৰীয়াৰ এইকেইদিন সহায় কৰিব লাগে আৰু যিসকলৰ খেতি সাধন আৰু।
সেইটো এয়া, কি এইটো চৰকাৰেেতটো কৰি আছে। ভালে খিনি এতিয়া কিবা সকলো তাত সহায়তো যাই আছে আমাক ুামতে নিউজত নিউজ চাই আছো নহয় এইদি
অ' অ'। অ' ময়ে শুনিছো পিছ পিছেিক চৰকাৰে বোলে হেলিকপটাৰে মানে খাদ্য জোৰান ধৰিব আৰু। যিসকলক ক্ষতিসাধাধনাই হৈছে।
অ' মই কৰি আছে চৰকাৰে মই আজি নিউজত চালো।
অ' অ'।
এইটোয়ে আৰু এতিয়া বানপানী উ বানপানীত আকৌ জলদি খ সিফালে কমি গ'লে ভালে আৰু।
উম মানে দিব লাগে বৰষুণ কিন্তু এনেকুৱা লাইক। ইমান দি থাকিব নালাগে আৰু মানুহৰ অশান্তিও হয়।
সেইটোয়ে এইবাৰ মানে ব বহুত ডাঙৰকৈ মানে। মই যিমান চালো আজিলৈকে মই এনেকুৱা বৰষুণ দেখা নাই এনেকুৱা বানপানী দেখা নাই। মানে আগতো হৈছিল বানপানী মনত আছে কিন্তু এতিয়া আগতে এনেকে দহ দিন পোন্ধৰ। এনেকুৱা বৰষুণ দিয়া নাছিল দিলে তিনিদিন একদিন এনেকুৱা দিব। কিন্তু এইকেইদিন পৰা পোন্ধৰ দিনৰ পৰা জোৰকে দিয়ে আছে। ত' সেইটো কাৰনে বানপানীটো মানে অলপ বেছি বেয়াকৈ হৈ গৈছে এইবাৰ।
ধৰিবই নোৱাৰি ৰ'দ দিলে ৰ'দে দি থাকে বৰষুণ দিলে বৰষুণে দি থাকে। একো ক'বই নোৱাৰি।
এইটো এতিয়া কৰো কেইদিনো ৰ'দো দিয়া নাই ৰ'দ দিলে ভাল আৰু।
অ।
কি বতৰ এইখিনি সদায় মনত আছে নে এই হলে। আকৌ মানুহ জনে একমাহ আগত যে আমাক কিমান গৰম যে দি আছিল ৰ'দ। আমি থাকিব পৰা নাই গৰমত। কিন্তু এতিয়া হঠাৎ কি হঠাৎ এনেকা বানপানী হৈছে।
অ।
এনেকুৱা বানপানী হব বুলি ভাবা নাছিলো মই।
মইও ভবা নাছিলো মানে অকস্মাত হৈ গৈছে এইটো।
সেইটো মই মানে মোৰ সৰুটো সৰুৰ পৰা আজিলৈকে দেখাই পোৱা নাই এনেকা বানপানি।
আৰু বানপান বানপানীতো বানপানীয়ে এই ডেমবোৰে পানী এৰি। দি পেলাই আৰু বানপানী বনাই দি আছে মানে।
এইটো কি কৰিবা আৰু যে তাতে পানী জমা গম পালোঁ। এতিয়া মানে কি ডেমবোৰতো পানী বেছি হৈ গ'লে সমস্যা হৈ যায় তুমি জানা এইটো কথাটো।
অ অ হয় সেইটো হয়।
সেইটো খুলি দিবই লাগিব সেইটো খুলি দিয় আৰু কি কৰিব।
উম চাৰিওফালে সমস্যা এৰি নিদিলেও সমস্যা এৰি দিলেও সমস্যা।
সেইটোয়ে এতিয়া মানে। মানে চৰকাৰে মানে পদক্ষেপ ল'ব লাগে যাতে আমাৰ ইয়াৰে অসমৰ পৰা যাতে বানপানী যাতে কমে অলপ সেইটো য। পদক্ষেপ লয় অলপ মানে কাম যদি কৰে আৰু যদি ভাল কাম কৰিছে চৰকাৰ। কাম কৰা নকৰা বুলি নকওঁ কৰিছে আৰু যে চৰকাৰে দি কাম চাম যদি বানপানী। কৰে আৰু ভাল বুলি মই ভাবো হয় নে।
উ সেইটো হয় কিন্তু। যদি কিবা এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰে এইটো অলপ ৰোধ কৰিব পাৰে এইটো অলপ।
উম মানে সেইটোয়ে বান সেইটোয়ে বানপানী আৰু কমে যাতে আৰু বানপানী যাতে নেক্স টাইম এনেকা। নহয় আৰু এনেকুৱা ঠিকে বাকী। চাওঁ এতিয়া বাকী কিবা হয় এতিয়া বানপানী কমিব দিয়া ইমান আৰু কালি পৰা। আজি অলপ ৰ'দ দিছিল দিনত কিন্তু।
উম উম অলপ দিছিলে আৰু বৰষুণ দিলে ষ্টাৰ্ট।
কালিৰপৰা যদি অলপ কমিব পাৰে আজি কমিছে ইমান আজি মানে ইমান বৰষুণ দিয়া নাই। দি আছে লাহে লাহে দি আছে মানে আগতে কেইদিন সদায় জোৰকে দি আছে। এতিয়া চা যদি বৰষুণটো কমি যায় যদি ভালে কথাটো।
সেইটোৱে মই মানে বতৰ নিৰীক্ষণ কেন্দ্ৰত চাইছিলোঁ নহ দেখাইছে যে মানে। পৰহি নহ ৰ'দ দিব বুলি দেখাই আছে কিবা হয়।
অ আচ্ছা এনেকুৱা হলেতো ভালে ৰ'দ দিয়ে যদি কেইদিনমান যদি ৰ'দ দিয়ে গোটেইখিনি বানপানী আকৌ। কাইলৈ।
উ সেইটো হয় যায়। দিয়া দে মোৰ মাই মাতি আছিলে।
অ অ দিয়া ঠিক আছে।